অ
অ কি কৰিছা বহি আছা নেকি?
এনেই আছো।
অ। তাৰপিছতে হেৰি কি অ মই আছো ঘৰতে আছো।
অ'
ঘৰতে আগফালৰ বাৰাণ্ডাতে বহি আছো।
অ আমি নাই যোৱা ফুৰিবলে। এইকেইদিন যাব লাগিব এদিন
কিবা কাপোৰ কিনিবি নেকি?
কাপোৰ নহয় এনেই কিবা কিবি বস্তু নাইকিয়া হৈ হৈছে লিপষ্টিক এটা নাইকিয়া হৈ আছে, তাৰপিছতে আৰু কিবা পেটিকোত সৰুবাইৰ পেটিকোত নাইকিয়া হৈ আছে, তাৰপিছতে আকৌ আৰু কিবা কিবি আছিলে মোৰ নাইকিয়া হোৱাতে সৰু সুৰা বস্তু পাহৰি থাকিছো তাৰমানে এতিয়া। অ হেৰি ফলচ ফলচ তাৰপা তহ তোৰ ভাগৰ কাপোৰ যোৰে আৰু আৰু সেইযোৰ কাপোৰ কাৰণে ফলচ আনিম বুলি।
অ
মেখেলাত লগাবলৈ চিলাই দিম আৰু একেবাৰে, দিন আছে যেতিয়া যোৱালে।
হাতত থাকো এইচ ছোৱালী তিতি গৈয়ে বৰখুনত তিতি আহিছে।
এ ছাতিটো কেলে নি নিনিয়ে নো তাই?
ছাতিটো নিব নাজানে হেন তাই।
ইএ অ ছাতি ইছ হেৰি চাইকেল লৈ।
অ
উ চাইকেল নিনিলেও হয় বৰষুণ দিলে মানে।
অ তাকে তাই মায়ে সেইকে কৈছিলে তাইক চাইকেল খন কিনব ব নালাগে চাইকেলে খোজকাঢ়ি যা বুলি কৈছিলে।
বৰষুণত তিতিবি এতিয়া বেমাৰ চেমাৰ হ'ব।
বেমাৰ হ'ব আকৌ দুদিনমান স্কুল যাব নোৱাৰিব তাৰ সিমানেই হ'ব।
তাকেহে এতিয়া পৰীক্ষাৰ পিছত আকৌ গৰম বন্ধহে আহিব বাৰু।
অ পাৰিব
উম তাতে বেমাৰ হ'ব পাৰিব আকৌ শুই পাৰিব।
উম।
চেলাইন ল'ব পাৰিব। বেমাৰ নহয় হেনো তাইৰ।
অ নহয় নেকি? এইবাৰ খবৰ খাতি লৈ আহিলে বেমাৰ হোৱা নে নহয় বুলি।
উ
তাকে চিন্তাহে লাগে আজি অংক আছিলে।
অঁ' পৰীক্ষা হৈয়ে আছে তাৰমানে। মই সুধিম বুলি ভাবিছিলোঁ উঠুনি, পৰীক্ষা বোলো সেই এদায় হৈ আছে নে কি এনে বোলি।
কালি বিজ্ঞান আছিলে, আজি অংক মই আকৌ গম নপাও নহয়। কোনোবা এজনীয়ে সধোতেই কালি অংক আজি যাম বুলি কলো।
অঁ'।
পাহৰিয়ে থাকিলো তেতিয়া।
অঁ' আজি এতিয়া কেনেুৱা হ'ল বা পালেহি নাই ঘৰ?
উম পালেহি, হেৰি ভালে হ'ল চাগে আৰু মানুহতো ঠিকে দেখিছো নহয়। নহ'লে মুখখন শুকাই আহে নহয়।
অঁ।
ভাল হ'লে হয় আৰু এতিয়া চববোৰ পাৰি পাৰি গ'লে হয় আৰু সদায়।
ভালকে ভালে হ'লে ভাল লাগে হয় নহয় বাও। পঢ়িছে বাৰু নপঢ়াকে নাই থকা। পঢ়া শুনা কৰিছে বাৰু, অঁ' ৰুটিন এই এইটো এইটো পৰীক্ষাৰ পিছতে ৰুটিন বনাম বুলি কৈছো আৰু পৰীক্ষাটো গৈ লগ আৰু।
অঁ আৰু গৰম বন্ধ কেইদিনৰ কাৰণে এক্সট্ৰাকে বনাই দিব লাগে, গৰম বন্ধ কেইদিন যে। ব বন্ধ এমাহ পাব নহয়, এমাহত গোটেইখিনি পঢ়ি এদাই হৈ যাব।
অঁ অঁ' গোটেইখিনি কিতাপ আওৰাব পাৰিব তাৰ ৰিভাইছ হ'ব। তেনেকুৱাই, সেইটোকে কৰিব লাগিব।
এনেই মোমাইে বনাব চাগে ষ্টুডেণ্টবিলাকাললে দিবও পাৰে তেতিয়া।
অঁ' মামাই আজিকালি ইমান হেৰি নাথাকে মামাই হেৰি বিয়েত কৰিছে যে। এতিয়া হেৰি নাইনৰ ল'ৰা-ছোৱালী বিলাকে ঘৰতে পঢ়িবলৈ আহে। তাৰপিছতে আকৌ উমঁ' নাইনৰ ৰাতিপুৱা ৰাতিপুৱা সেৰি টিউশ্যনৰ নিচিনাকে ঘৰতে কৰেহি আহি কেইবাটাও ল'ৰা, লৰা ছো ৱালীয়ে।
অঁ।
তাৰপিছতে মানে স্কুলে মানে সি নাজাও বুলি কলেও একো নহয় বি এড কৰিছে মানে। যায় আৰু, আকৌ টেনত মানে মেটছ নাম নহয় সেই ন কি সেই বিশ্বনাথ চাৰিআলি, বিশ্বনাথত চাৰিআলি।
আজিকালি মাধৱদেৱতো পাৰি বোলে।
অহ', কৈছে যদি‌ তাৰ পিছত মই নাজানো দেই। তাৰপিছতে হেৰি তা'ত গৈছে তাৰপিছতে স্কুল মানে ইমান হেৰি নহ'লেও হয়। ক্লাছ তা'তে কৰি দিছে আৰু বিজ্ঞানৰ, অংকৰ ক্লাছ কেইটা। তাৰপিছত আকৌ টেনৰ আকৌ নতুনকে টিচাৰ এজনী দিছিলে নহয়। সেইজনীয়ে'হে ক্লাছ কৰিছে মেথছৰ। সেইকাৰণে ভালেই পালে সি আৰু। তা'ত সিহঁতৰ স্কুলত মামাহঁতৰ অ।
অঁ।
সেইজনীয়ে কৈছে মানে নতুন জনী সিহঁতৰ এতিয়া এনেকুৱাহে আছে নু- ইংলিছ মাস্তৰটোত বিজ্ঞান পঢ়িবলৈ দিছে। সি নতুনকে ক্লাছ- কৰিয়ে পোৱা নাই মানে সৰু ল'ৰা সি বজাবলৈ জনা নাই।
অঁহ।
আকৌ হে ডাঙৰ মানুহে মানে কিছুমান অ কিছুমান লেচন আছে মানে হেৰি সেইটো ডেকা সৰু ল'ৰা নহয় জানো। পঢ়াবলে বেয়া পাই নহয় ব গাভৰু গাভৰু ল'ৰা ছোৱালী বিলাকক।
অ চবতে ত ছোৱালীবোৰ ডাঙৰে হৈছিলে চোন
অ অ ডাঙৰ মানুহে হ'লে মানে কিবা এটা বেলেগ এটা ভাষা শিকিবলে বুজাই দিব পাৰিব। এহেতিয়াও আৰু ছোৱালী ছালে যদি ফিচিঙনা ফিচুং কৰে ন।
অ যিহে আৰু ডেকা ল'ৰা দেখিলে ডেকা ল'ৰা দেখিলে মানে কোনো নকৰিব।
অ আৰু সেতি পাঁচ কিচ মানমান লে বেয়া আছে বুজাই কব লাগে সেইবোৰ বুজাই। কব নাজানে নহয় হেতি।
উম আৰু সেইবোৰ পৰা ভালকে নপঢ়ে চব মাষ্টয়ে নপঢ়ায়।
উম! নপঢ়ায় আৰু আগতে আমাক নপঢ়াই নহয়।
উম ভালকে নপঢ়ায় সেই পঢ়িহে নিজে অকণ বুজি পাওঁ।
তথাপি ইহঁতৰ বেছিকে আছে আকৌ সেইবোৰ আমাৰ বিলাকত ইমানকে নাছিলে এইবিলাক পাছবোৰ ইমান হেৰিকে
অ
ইহঁতৰ বেছিকে আছে।
এতিয়া হেৰি হ'ল যে এই সৰুতে এতিয়া ইংৰাজীটো এতিয়া এল পি পৰাই দিলে সেই তেনেকুৱা হৈছে নকে আকৌ এতিয়া। তলৰপাই দিছে যে এতিয়া যেতিয়া অ সেইটোৱে হায় ছেকেণ্ডাৰি পোৱাখিনি তাৰ মানে সেইটোতে হাই-স্কুলতে দি দিছে।
অ সেইটোয়ে তাৰানে সিহঁতৰ বিজ্ঞান বিজ্ঞানত যদি পঢ় মানে বিজ্ঞানৰ বিষয়ে ভালকে মানে একদম ফহিয়াই দেখুৱাইছে যে এইখিনি এইখিনি হয় নহয়।
অ।
কোনটো বিষয়ে বিজ্ঞানৰ কোনটো বিষয়ে পঢ়িবি ভাল পাবি বেয়া পাবি তেনেকুৱা আৰু।
উম সেইটোৱে।
আমাৰও অলপ অলপ হে আছিলে তহঁতোও বা অলপ ভালেই আছিলে আমাৰ চোৱা তাতকৈ অলপ কমকে আছিলে।
অ আমাৰ অমকমানকে বুজি পোৱা আছিলে আৰু। তহঁহত একেবাৰে বুজি নোপোৱা আছিলে, সেইকাৰণে কিছুমানে বুজিয়ে নাপাগে আকৌ।
কিছুমান ধৰিবে আমাৰ বংশগতি আৰু বিকাশ বুলিহে এটা পাঠ আছিলে আৰু সেইটোতে যি আছিলে আছিলে আৰু।
অ ভালকে নাথাকে।
উম এনেকে নাই সিহঁতৰ একদম পুৰা আছে আৰু ভালকে।
উম
সেইটো মানে চব বি ধৰ বুজি পায় মানুহৰ বা প্ৰাণীৰ উপৰিও মানে গছ গছনী সেইবিলাকো বুজি পায় এহেতি।
অ
আকৌ সিহতে আজি বুজিয়ে নাপাওঁ ন তেতিয়া বুজিয়ে নাপাওঁ।
উম
অ কৰাহে নাছিলো। তাৰপিছত কাজুও লাগিছে নহয় এবাৰ। কাজু ঢেৰ লাগিছিলে তলতে ঢেৰ ফুলিছিলে কিন্তু অ কিন্তু এতিয়া নাই পাই গুটি গুটি হ'লে নেকি হৈ পেলাই পৰিলে নেকি তললে।
কিছুমান গুটি গুটি তলত ডাঙৰ হলেই হ'ব পায় হয় পেলাই পৰিলেই হ'ব তললেবোৰ। আগবোৰ দেখোন মৰি মৰি থকা দেখিছো এনেকে সেইবোৰ। দুটামান ছোৱালীয়ে সেইদিনাখন বুটলি থৈইছিলে নহয়। এই দুটামান দুটামান ছিঙি আনি মই থৈছো, আৰু দুটামান পৰি আছে সেয়া তাৰমানে আৰু পৰি আছিলে চাগে, কেইডালমান মই গমেই নোপালো। অঁ হৰিলে মানে বিচাৰিবগে লাগিব এদিন গৈ। লে, এদিন মানে ৰ'দ দিলে মানে ইমান জুকণিনত যাবলেকে বেয়া।
বিচাৰিবা ভাজিব লাগে, ভাজিলে ভাজিহে হেৰি কৰে সেইবোৰ।
তাৰপিছত শিলগুটি শিলগুটি সোপা আছে যে থৈ দিয়ে সেইখিনতে সেইকাৰণে শিলগুটিয়ে নে সেইখিনিয়ে পৰি থকা নে ধৰিবই নোৱাৰি বিচাৰিব লাগিব।
কোলা কোলা কোলা কোলা টান টান নিচিনা নহয় জানো সেইবোৰ।
ওপৰতে আকৌ জাতি লাও এজোপাও আছে, সেইটো কাৰণে বেছিকে ধৰিব নোৱৰা হলো মই।
অঁ
জাতিলাও এজোপা ইখনত দা হেৰি যে দিছিলে নহয় ভিনদেউ যে দিছিলে, হেঙা সেইডাল কি হেনদালি অঁ, অঁ সেইজোপা আছেই।
জাতিলাও জোপা একেজোপাই নে হেন্দালিনহে একে একেখনেই।
নহয় জাতিলাওজোপা সেইজোপাই আগৰ পৰাই গৈ পেলাই ওপৰত পালাগে।
ইমানদিন হৈছেনে সেইজোপা।
এতিয়াহে লাগিছে, এই খাইছো উম।
তাকেটো এবছৰে লগোৱা হল প্ৰায়।
জানো মাই বেলেগ দিছিলে যদিও নাজানো দেই বেলেগ আকৌ এইবিলাক লৈ পেলাই। প্ৰথমতে নালাগো লাগো নালাগোকৈ ওপৰলৈ গৈছিলে নহয়, তাৰপিছত বাহিলে সেই জো পাই নে এতিয়া কোন জোপাই নে মই নাজানো।
উম।
বা হেন্দালিখন বাৰু ধুনীয়া হৈ আছে, উম
কি কৰিছে?
দেউতাই ভাত পানী খাই উঠি আকৌ মোবাইল চাইছে শুইছে।
অ ভাত পানী খাই বৈ আজৰি আনো হৈছো হে, শুই পেলাই এতিয়া আক দেখোন দি
তহঁতি ন তহঁতি কিহে খালি?
আমি এই চয়াবিন আলু ভাতকেৰেলা ভাজি। ভাতকেৰেলা ভাতকেৰেলা নাই দিয়া ভাত, আলুহে। আলু বুত চয়াবিন। উম, আমাৰ আছেই ঘৰতে খাঁই থাকিবলে হৈছে। আজিহে খোৱা নাই এইকেদিন সদায় খাই আছো।
অ কি খোৱা নাই?
কি ভাতকেৰেলা কথা কৈছো। আজি নাই খোৱা বাৰু আজি, নাই খোৱা আজি বুত টোৱে আলুৱে হেৰি চয়াবিনে।
অ মই আকৌ ভাতকেৰেলা বুলি কোৱা শুনিলো আগতে।
গৈছিলোঁ পতকে পাহৰি পেলাই।
না অ অ তাকে।
ভাতকেৰেলা আমাৰ আমাৰো ওলাই থাকে, দুটা তিনটাকে, দেউতাই মোক সৰহকে কালি কিনি দিলে। সৰহকে মানে, দুজোটাই কিনিছে আৰু আধাকেজি মান কিনিছে নেকি কালি। জানো মই নাজানো। ইমান গ'ম নেপাওঁ মানে, উম। ভাতকেৰেলাটো এনে বাৰু ভাল বস্তু বাৰু। সেইটো চবে খাব পাৰে। যিকোনো হেৰিতে বেমাৰতে খাব পাৰে। খাব পাৰে। উম, কিন্তু বেছিকে খাই থাকিলে একো সা - সোৱাদ নোপোৱা নিচিনা লাগে কেতিয়াবা। তাকে মায়ে এদিন খালি হে বইল কৰি পেলাই হেৰি, কি বুলি কয়? আলুগুটি ভাজি সোমোৱাই পেলাই ফ্ৰাই কৰিছিলে ক '।
অঁ। মই সেই বইল কৰি পেলাই ফ্ৰাই কৰি দিওঁ। বইল কৰি পেলাই ফ্ৰাই কৰি দিওঁ আমনি লাগিলে। এ-এফাল, এফাল কৰি পেলাই।
তাকে এ এতিয়া আজিয়েহে অকণমান ডাঙৰ ডাঙকে বোলে ফ্ৰাই কৰিছোঁ, খাই ভালে লাগিছে। আকৌ যদি ৰাত তিলে হয় কি খাবি আও।
অঁ, সেইটোৱে। অকমান দিনৰ মুৰে মুৰেহে এনেকে খাব লাগিব আৰু।
একেবাৰে আলুৰ লগত বইল কৰি পেলাইও ভাল লাগে বাৰু দেই পিটিকা কৰি। আ আজি ৰাতি তেনেকো ভাল লাগে নহয়।
উম।
তাৰপিছত হেৰি, বাইদেউৰ বাপেক কেতিয়া আহিলে?
এ ৰাতিপুৱা।
থাকিব নেকি?
অ' হেৰি, নাথাকে হপাই ৰাতিপুৱাই আহিছে। থকা দেখা নাইচোন নাছিলোঁ আজিলৈকে। উম, আ অকণমান দূৰ, হেৰি আইটো বা হঁতৰ ঘৰ মান হ'ব আমাৰ।
অঁ, অঁ। হ'ব দে। মই এই ছোৱালীক সোধোগে পৰীক্ষাটো কেনেকুৱানো হ'ল।
অঁ, সোধগে যা, তাৰপিছতে গম পাম আৰু, হ'ব।
হ'ব।